শুপ্ৰ- অ' কি কৰি আছা অ'?
অ' আছোঁ মানে ৰাতিপুৱাৰে এইবোৰ আৰু কামবোৰ ঘৰৰে, এনে আৰু।
উম। অ' মইও তোমাৰ এটা সেই খালো ৰবা আজি, এ অলপ আগত মই মানে তোমাৰ ৰাতি পুৱাৰ আহাৰ গ্ৰহণ কৰিলোঁ, মানে মায়ে এটা বেলেগ বস্তু বনাইছে ৰ'বা আজি।
কিবা বস্তু- বেলেগ বস্তু?
বেলেগ বস্তু মানে তোমাৰ সেই বনাই নে ৰবা, এই তোমাৰ এই আটাৰে এটা তোমাৰ লাৰু এটা কৰিছে, আটাৰ লাৰুটো কৰি অলপমান বেলিছে। ‌বেলি এনেকে চুৰিৰে এনেকৈ দীঘল - দীঘলকৈ কাটিছে। কাটিপিনে এনেকে গোল কৈ মেৰিয়াইছে সেইটো।
হয়।
তাৰ পিছত তেলত মানে সেইটো ফ্ৰাই কৰিছে, বহাই দিছে। তাৰপিছত বহাই দি ফালে তোমাৰ চেনী অলপ অ' ডাঙৰ কুইন্তু সেইটো, লং থাকে যে লং, খজা লং এনে থাকে, সেইটোৰ নিচিনা হৈছে দেখিবলে। অ' তাৰপিছত সেইটো চে চেনি তাৰ- কেৰাহি এটাত চেনি অলপ মানে গলিব দিছে। সেই চেনীপানীখিনিত চেনীৰ ৰসটোত মানে এইটো বস্তু ঢালি দিছে আৰু। ঢালি দি সেনেকে ভাল লাগি- ভাল লাগিছ দেখাম, মই এটা ভিডিঅ এটা বনাইছো। ইউটিউবত মই ইটো আপলোডো কৰিছোঁ। তুমি চাব পাৰিবা দিয়া। অলপ আগত, মই তোমাক লিংকটো দি দিম। উম, খুব ভাল লাগিছে।
চোহাই মইও মানে কিছুমান চেষ্টা কৰোঁ আৰু, খাই থা
উম। অ', ঠিকে আছে দিয়া। মানে হয় - হয় মানে বন- বনাব জানিলে ন' বস্তুবিলাক মানে মন যায় আৰু ন' বনাবলে।
হয় - হয়। সেইটোৱে আৰু। আৰু সদায় এইদৰে কিমাননো অ' আৰু ৰাতিপুৱা ইমান ভাত খাবও ইচ্ছা নাযায়। বা ৰুটিও খাই থকা যায়। মানে বেলেগ বেলেগ বস্তু মানে হেৰি কৰিব লাগে আৰু খাই
হয় - হয় - হয় - হয় - হয় - হয়, উম। তাকেতো আৰু বেলেগ - বেলেগ বস্তু অলপ নতুন - নতুন বস্তু যদি তুমি সেই কৰি থাকা নহয়, তেতিয়াহ'লে আৰু খাবলে ভাল আৰু। বাকী আৰু কোৱাচোন
আৰু মানে কি ক'ম আৰু, মই মানে আজি ৰাতিপুৱা এনেই মানে এখন বাত বতৰি কাকতে পঢ়ি আছিলোঁ আৰু। হলে আৰু তাত মানে দেখিলোয়ে আজিকালি যে ন' কি কলা?
কিন্তু এইটো তোমাৰ দেই খুব ভাল উপহাৰ মানে বাতৰি পঢ়া যে। এইটো মানে খুব এটা ভাল অভ্যাস হয় আৰু হম,
অলপ ভাল লাগে মানে এইটো মানে অভ্যাস আছে যি আগৰ- আগৰ পৰাই আছে। সেইটো পঢ়া যায় বাৰু ৰাতিপুৱা পঢ়ো অলপ টাইম। মানে আজি মানে কেনেকুৱা মানে পঢ়িলোঁ মানে কিছুমান কথা মানে পঢ়িলোঁ যেনেকৈ এই মাদক দৱ দ্ৰব্য যে সেৱন কৰে আজিকালি লৰা মানে লৰাবোৰে বিশেষকৈ সেইবোৰৰ ওপৰত মানে অলপ মানে পঢ়ি নিজে ভাবিছ ছো আৰু মানে কেনেকুৱা হৈছে ন' আজিকালি মানে যুৱ সমাজ কি কবা আৰু।
অ, হয়-হয় তাকেইেটো আৰু এই মাদৱা শক্তিটো মানে এইটো মানে এটা মানে এনেকুৱা এটা মানে অৱস্থা সেইটো য'ত মানে তোমাৰ মানুহ এটাই মানে কি হয় মোদ মানে অকল মাদক দ্ৰব্য বুলি ক'লে অকল মদে নহয়টো গম পোৱা নে নোপোৱা?
হয় জানো-জানো।
বহুত ধৰনৰ এই এ ড্ৰাগছ আছে, অ, ড্ৰাগছ ছে তোমাৰ যেনেকে এইবিলাক যে এই গাঞ্জা- গাঞ্জা মানে বুজি পাইছা নে?
উম, এতিয়া আমাৰ যুৱ সমাজ লৰা বোৰে আমাৰ ধৰা ন' এখন দেশৰ সেই তেওঁলোকে ভৱিষ্যত হয়। হে উঠি অহা যি নদীবোৰ নতন -নতুন ল'ৰা- ছোৱালীবোৰ ধৰা ল'ৰা তেওঁলোকে দেশৰ ভৱিষ্যত আৰু মানে কথাটো কৈছো আৰু মানে আজিকালি মানে কি ক'বা আৰু ন' মানে বহুত হৈ গৈছে মানে এইবোৰ মাদক দ্ৰব্যৰ।
তেনেকুৱা বস্তু আছে মানে‌ তাৰে নিশা জাতীয় মানে তোমাৰ টেবলেটো আছে এন বুলি কয় বহুত মানে উম বহুত মানে বেলেগ -বেলেগ ধৰণৰ তোমাৰ নিছা আছে।
উম,
তোমাৰ।
হয় দিয়া আৰুটো
এইবোৰ মানে বহুত ক্ষতিগ্ৰস্ত কৰে মানে লগতে এই ল'ৰাজনৰ লগত মানে ঘৰখনৰো বহুত
ঘৰখনো হয় লগতে ধৰা সমাজখনৰো হয় ন'। সমাজখনো হয় বা স্বাস্থ্যজনিত কাৰণ নহয় তাৰ মানসিক সমস্যাও কিমান হয়।
হয়-হয় এইটো মানে তোমাৰ কি হয় জানানে কিছুমান লগ বন্ধু লাগে ন'। সেই সেনেকুৱা কিছুমান লগ বন্ধুৰ লগত পৰিও সেনেকোৱা হয়।
হয়-হয়
বা তোমাৰ কিছুমানে মানে নিচাৰ দিশত নিচাৰ দি-দিশটোৰ ফালে কিয় যায় কিছুমানৰ বহুত টেনচন থাকে ন, সমস্যা থাকে। মানসিক সমস্যা সেইটো -সেইটোৰ ফালে যায় বাট যিটো ডিপ্ৰেচন হতাশা সেইটো ভুগিলেও মানুহে এইটো -এইটো মানে হেই কৰে।
এইটো মানে সমস্যা তুমি কি জানা নে নাই সেইটো যোনটো মানে ব্যক্তি সেৱন কৰে তেওঁ তেওঁৰে একো নহয়টো এইটো সমস্যা। স্যা তেওঁৰ পৰিয়ালটো ধ্বংস হৈ যায় ন'এটা পৰিয়ালত তা আৰু আখান সমাজৰো সমক্ষ উম, উম, সমাজখন বা সমগ্ৰ দেশকো মানে ক্ষতিগ্ৰস্ত কৰে।
কিছুমানে মানে কেনে কুৱা ভাবে জানে নে নাই মানে এইটো ল' মানে আজিকালিৰ লগত মিলিবলৈ মানে নিচা কৰিবই লাগিব মানে নিজক মানে কুল দেখাবৰ কাৰণে মানে এইবিলাক কৰে ফেশ্বন মানে এইটো এটা বুজিছে নে? আধুনিকতা বা এইটো মানে ফেশ্বনৰ নামত মানে কৰে। অ, হয়-হয়-হয় মই ক'লো এইটো উম,
মানুহৰ প্ৰভাৱ পোৱা মানসিক চাপ আৰু হতাশাৰ ফলতো হয়। উম, আৰু বিভিন্ন ধৰণৰ কৌতুহল ধৰা-ধৰা নতুন কিবা চেষ্টা কৰাৰ ইচ্ছা থাকে কেতিয়াবা সেনেকোৱাও মানে যেই মানে কৰি চাও বুলি ভাবে কিছুমানে আজি অলপ কৰি চাও ৰ'বা কিনো কেনেকুৱা আজি মানে কৰি চাও বুলি ক'লে মানে সেইটো তেওঁ মানে হয়য়ে যায় মানে। দৈনন্দিন মানে ৰোটিনত পৰি যায় আৰু মানে সদায় মানে এৰিব নোৱাৰা হৈ যায়।
সেতু মানে অভ্যাস হৈ যায় মানে অভ্যাসত অভ্যাস হৈ যায় সেইটো অব্যাহত পৰিণত হৈ যায়।
আৰু ইতি কেনেকুৱা হৈছে কিছুমান যাৰ মানে ঠাইত মানে সহজলভ্য হৈ গৈছে এইটো ন' কিছুমান ঠাইত মানে অবৈধভাৱে মাদক দ্ৰব্যবোৰ সহজেই পোৱা যায়।
উম-উম মানে বহুত ডিষ্ট্ৰেকচন আহি যায় এইটো মানে মনোযোগতো বহুত হেৰুৱাই যায় এইবোৰ। ভৰিলে ন'মানে তোমাৰ শৰীৰটো হয়ে শৰীৰৰ লগত তোমাৰ মানে বহুত খিনি হব পাৰে দিয়া পঢ়া-শুনা এইবোৰ মৰ মনোৱা বা তোমাৰ পাৰিবাৰিক সম পাৰিবাৰিক যিবোৰ সম্পৰ্ক সেইবোৰতো নষ্ট হয়ে দেখিছা নে অ, কিক মানে মাদক দ্ৰব্য সেৱন কৰি আহিব ভনীয়েকৰ ওপৰত অত্যাচাৰ কৰিব নিজৰ নিচাটোৰ ওপৰত কন্ট্ৰল কৰিব নোৱাৰে।
হয় আৰু কে সত্যে ধৰা সচেতনতাৰ অভাৱৰ ফলত হয় আৰু সামাজিক আৰু পাৰিবাৰিক কিছুমান সমস্যাৰ ফলতো হয় ন' পৰিবাৰে কিছুমানে পৰিয়ালৰ অশান্তিত ধৰা পৰে কৰে আৰু
আৰু কিছুমানে এইবোৰ কৰিতো মানে একদম মানে অপৰাধমূলক কাৰ্যতো তোমাৰ জড়ি
কামো কাৰ্য্যতো লিপ্ত হয় উম,
উম,
সেয়ে আৰু এই ভুল সংগই মানে ইয়াৰ মানে সমস্যাৰ উন্য়তম কাৰণ আৰু। উম- উম
এইটোৰ এই মানে মানে তোমাৰ এই- এই -এইবোৰৰ বাবে এই এইবোৰৰ আসক্তিৰ বাবেই তাৰমানে তোমাৰ এই ভৱিষ্যত টো মানে ধ্বংস হয়।
আৰু এইটো কি জানা নাই তমি অধিক মাত্ৰাত যদি সেৱণ কৰে মৃত্যু হোৱাৰো সম্ভাৱনা থাকিব পাৰে। তুমি গম পোৱা নে নাই? মানে নিজৰ জীৱনতো ধ্বংস লগতে পঢ়া - শুনাওঁ মানে চাকৰি ক্ষেত ক্ষেত্ৰতো বিয়াঘাত হয় ন' সকলো ক্ষেত্ৰতে মানে -মানে বিয়াঘাতো দেখা দিয়ে।
উম, হয়-হয়। হয় মোৰো মানে এজন লগৰ এজন আছিলে সি মানে কি কৰিছে সৰু পৰাই এনেকৈ নিচা কৰে সৰু মানে এ ধৰা সোতৰ, ওঠৰ, ষোল্ল বছৰ এনেকুৱাৰ পৰাই তাৰমানে এইবিলাকত ঘূহিছে তাৰপিছত সিটো ড্ৰাগছ লয় তাৰপিছত ক'ক মানে অ, নিচা জাতীয় টেবলেট বুলি যে ক'লো সেইটো লয় ত'এনেকে মান কি হৈ গৈছে এনেকে ঘৰটো গম পালে পিছত আৰু অলপ মানে এ দিগদাৰ হল ন' অ, ল'বৰ কাৰণে তাৰ পিছত সি মানে এই বস্তুটো মানে পইচা পইচাও লাগে না এইবোৰ কৰিবলৈতো পইচাও লাগে। ত' পইচা নাপালে মানে কি হয় ঘৰত ইমান অত্যাচাৰ কৰে মাকৰ ওপৰত হাত উঠা অ, হ-হাত উঠাইব। হাত উঠাই দিছে এনেকুৱা মানে বহুত বেয়া আছে লৰাটোৰ মানে বহুত মানে বেয়া অৱস্থা হৈ গৈছিলে মানে যেনেকে নহওক মানে সেইখিনি বস্তু তাক লাগে- লাগে মানে যেনেকে নহওক যি কোনো এ নামিব লাগে সি মানে নামি বহি যায়।
উম, তাকেইতো আৰু মানে ব্ৰেইনটো মানে কি হৈ যায় মানে -মানে নচ ষ্ট হৈ যায় মানে কি কৰিম কি নকৰিম মানে ঘৰত অশান্তি সৃষ্টি কৰে গৰু ধৰপ যেনেকুৱা ধৰা ঘৰৰ বস্তুৱে ভাঙিলে বা কাজিয়া কৰিলে মানে সকলোৰে পৰা সকলোৰে ওপৰত হাত উঠাব চেষ্টা কৰে মানে কাম নকৰা হৈ যায় মানে মগজুৱে যিকোনো মানে পথত যাব পাৰে আৰু মানে কাকো চিনি নোপোৱা হৈ যায় মানে এনেকোৱা ধৰ বেছি হ'লে তাৰমানে এনেকোৱা হৈ যাব মানে কি আৰু নিজৰ মৃত্যু হোৱাৰো সম্ভাৱনা থাকে অধিক মাত্ৰাত সেৱন কৰিলে
উম মোৰ হিচাপতে এইবোৰ কৰিবই নালাগে
তোমাৰ মতে কি ভাবা তুমি প্ৰতি ইয়াৰ মানে কি প্ৰতিৰোধৰ উপায়বোৰ কি বুলি ভাবা
প্ৰতিৰোধৰ কথা মোৰ আজিকালিতো আছে তোমাৰ ৰিহাব চেণ্টাৰ আছে ন তাত তো তাত মানে সেইখন তাত মানে বহুত ভালদৰে ট্ৰেইনিং দিয়া হয় তাত মানে প্ৰশিক্ষণ দিয়া হয় তাতে এইবোৰ মানে বহুত মানে তোমাৰ চেষ্টা কৰে অ আৰু সেইবোৰৰ লগতে তোমাৰ নিজৰো চেষ্টা লাগিব
লাগিব লাগিব কিন্তু মই এনেকোৱাও দেখিছো, ৰিহেবৰ পৰা অহাৰ পিছতো কিছুমানে লিপ্ত হয়
দেখিছো মই মানে এনেকোৱা শুনিছো।
চোৱা মই তোমাক এতিয়া এটা কথা কও চোৱা তুমি যদি নি তোমাক ভাতকেইটা তোমাক ভাত কেইটা মই খুৱাই দিব পাৰিম হয় নে নহয় কিন্তু গিলাতো তোমাৰ কথা সেইটো হয় নে নহয় ঠিক তেনেহলে আৰু তুমি যদি নিজে চেঞ্জ হব যদি সলনি হ'ব তুমি নিবিচৰা বা তেতিয়াহ'লে তোমাক যিমান বেলেগে যিমান বুজালেও কিবা কৰিলে সেই মানুহে কোন কেতিয়াও মানে সফল হ'ব নোৱাৰে তোমাক মানে সলনি কৰাত সেই ইচ্ছা টো সেই সলনি হোৱা যিটো মানে তোমাৰ সেইটো চেষ্টাটো সেইটো তোমাৰ নিজৰ পৰাও লাগিব
উম মই ভাবো ইয়াৰ ক্ষেত্ৰত মানে অভিভাৱক স কল মানে অধি মানে কি আৰু অধিক সচেতন হব লাগে আৰু কি কোৱা
উম হয় হয় অভিভাৱক ভাৱকসকলে একদম মানে এই এইবিলাকত বহুত ভালদৰে গুৰুত্ব দিব লাগে আৰু বে ছি শাসনো কৰিব নালাগে বেছি মানে ইমানো ষ্ট্ৰিক্ট কৰিব নালাগে খালি বাচ্ছা ৰ লগত সদায় মাক দেউতাকে মানে কি হয় তোমাৰ মানে একদম মানে বন্ধুত্বৰ নিচিনা এটা সম্পৰ্ক গঢ়ি তুলিব লাগে যাতে কিবা এটা সমস্যা হ'লেও কিবা এটা যি হ'লেও যাতে মাক দেউতাকৰ লগ যাতে প্ৰথম বন্ধুটোৱে মা, মা বা দেউতা হয় যাতে সি খুলি পিনে ক'ব পাৰে হয় নে নহয় সেনে
অ' সকলোবোৰ কথা যাতে ক'ব পাৰে খুলি। হয় হয়, আকৌ মানে তেনেকোৱা মানে সৰুৰ পৰাই সেইটো মানে পৰিৱেশ এটাত মানে লৈ যাব লাগিব, সৰুৰ পৰাই সেইটো চেষ্টা কৰিব লাগিব
উম, মানে কি জানা ইমান কন্ট্ৰল বা কন্ট্ৰল কৰিব নালাগে, কন্ট্ৰল কৰাটো বেয়া হয় বোলে বুজা বুজিত মানে বস্তুবিলাক কৰিব লাগে, বেছি কন্ট্ৰলিং কৰিলে ল'ৰাটো আৰু মানে বেয়া মানে নেতিবাচক এটা প্ৰভাৱ পৰে মানে।
উম, আৰু ইয়াৰ ক্ষেত্ৰতো মই ভাবো কি আইনো বহুত অধিক কঠোৰ হ'ব লাগে আইন প্ৰশাসন আমাৰ কঠোৰ হব লাগে আৰু নে নহয়, মাৰাত্মবোৰ অ অবৈধ যোনবোৰ উম, অবৈধ যোনবোৰ বেহা আছে সেইবোৰ বন্ধ কৰিবলৈ মানে কি কঠোৰ আইন ব্যৱস্থা থাকিব লাগে আৰু কৰিব লাগে আৰু।
মানে পুলিচ বিলাকৰো কিছুমান ক্ষেত্ৰত খং উঠে আমাৰ ইয়াতে সেইদিনে তোমাৰ এইবিলাক মাদক দ্ৰব্য মানে চোৰাং কৰি বিক্ৰী আছিলে অবৈধ ভাৱে। ত' মানে বিকাৰ পিছত পুলিচ বিলাকে আহিলে কোনোবাই খবৰ দিছে ত' পুলিচ আহিলে অহাৰ পিছ ত এইবিলাক লৈ গল, ত' ঠিকে আছে সেইখিনিলৈকে তাৰ পিছত আকৌ সি পিছদিনা পুৱা দোকানখন খুলিব আৰু অবৈধ ভাৱে বিকিবৰ কাৰণে সি সাহস ক'ৰ পালে সেইটো অভিয়েচ পুলিচৰ পৰা পাইছে ন, পুলিচে টকা খাইছে কিবা সেনেকোৱা হয় নে নহয়? ঘোচ লৈছে এইবিলাক কিন্তু বেয়া কথা দেই।
বাৰু
এইবিলাক বেয়া কথা এনেকুৱা হলে ক'ত মানুহ ভাল হ'ব পাৰিব কোৱাচোন, চব পইচাই সকলো নহয়তো অ। মানে তোমাৰ সেইবিলাক মানে অলপ গুৰুত ত দিব লাগে কালিলৈকে যদি তোৰ ল'ৰা - ছোৱালী আহি পিনে যদি সেইখন দোকানত এনেকুৱা কৰে তোৰ কেনেকুৱা লা লাগিব তেতিয়া হয় নে নহয়?
উম, সেইটো নিজৰ
সেইবিলাক আৰু চব কথা মানে কিছুমান নিজৰ লগতো অলপ ভাবিব লাগে দিয়াচোন।
আজিকালিতো ল'ৰা কিছুমান ছোৱালীও কৰা হৈছে মানক্তব্য।
বাপৰে বাপ! লৰা - ছোৱালী একেবাৰে সমান বুলি কৈছো নহয়। তাকেইেতো ল'ৰা - ছোৱালী যে সন্মান আহ একদম। উম, আৰু কি ল'ৰাপোনাৰ ছোৱালী এনেকুৱা নহয় যে ছোঁ মানে এনেকুৱা নহয় যে ছোৱালী কৰিব নোৱাৰে বা, এনেকুৱা নহয় মানে ছোৱালীবিলাকে এ কৰিব নোৱাৰি কিয় ছোঁ ছোৱালীবিলাক হ লৰাৰ ক্ষেত্ৰত তুলনাত মানে ফিজিক শা ৰীৰিক ভাৱে বহুত দুৰ্বল থাকে ন, এটা লৰাই মানে যিমানখিনি তোমাৰ শৰীৰত